আৱাজ শুনা পাইছে।
অ পাইছো পাইছো
কি কৰিছ পিছে?
অ মই এই জাষ্ট অলপ আগত ডিনাৰ কৰি আহিছো তুমি?
মই একেই অলপ ডিনাৰ কৰিলো। কি খালে পিছে?
আচ্ছা আচ্ছা আজি এনেই নৰ্মেল আৰু গৰম দিন কি কৰিবা আৰু এই নৰ্মেল দালি ভাত অকন আলু ফ্ৰাই কৰিলো।
অ, ডালি ভাত চাত তেতিনে খাই মেলি পনাই হৈ যায় আৰু।
অ, আচ্ছা-আচ্ছা লেমন দুটা লৈ ললোঁ আৰু।
উম, হম,
লেমন দুটা লৈল লগত অলপ।
অ' নিমুৰ দুটা দি পেলাই, আৰু কিহে লাগে কিহে লাগে।
উম সেইটোয়ে সেইটো হে এই বৰষুণৰ মাত আহিছে নেকি, বাৰু মোৰ, মোৰ মোৰ কলত, মোৰ হেৰি পৰা বৰষুণৰ বয়চ আহি আছে নেকি বাৰু?
অ' আপোনাৰ চাৰি পৰা অকনমান লাইট লাইট বৰষুণো আহি আছে বাৰু।
অ' এই মানে বৰষুণ দি আছে মানে প্ৰব্লেম পালে ক'বাচোন মাতটো যোৱাত।
অ' নাই নাই কেচ নাই ঠিকে আহি আছে বাৰু বুজা বুজি পোৱাকৈ আহি আছে।
অ' মানে ক্লিয়াৰ কে আহিছে ন। ক্লিয়াৰকটো আহিছে ভইচটো?
হা হা?
মোৰ ভইচটোতো ক্লিয়াৰকে গৈছে?
অ' ভইজ ঠিকি আহি আছে এতিয়া।
অ' অ' হেৰি বাকী কি দিনত কি কৰিলা তুমি?
দিনাৰ আজি আমাৰ পুৰি চব্জি বনাইছিলে।
আচ্ছা আচ্ছা, আচ্ছা।
আপুনি কি খালে?
এ মই নৰ্মেল কোৱা নাই। নৰ্মেল দালি ভাত।
অ'।
বাকী, কেনেকুৱা গাৰ্লফ্ৰেণ্ড চাৰ্ফ্ৰেণ্ড খবৰ কেনেকুৱা?
এয়া, ঠিকেই আছে, গাৰ্লফ্ৰেণ্ড নহয় আৰু ফিয়নছেই ধৰক।
অ' অ'।
আৰু আপোনাৰ কিবা সেইটো হয় বাৰু আৰু আপোনাৰ কিবা ইন্নিচিয়েত হৈছে নে?
নাই নাই, মই এতিয়ালৈকে এইবাৰ এনেকে এপৰছ কৰা নাই বাৰু কাকো। তেনেকে মানে এই মোৰ মানে হেৰি তোমাৰ কলেজত মানে গাৰ্লফ্ৰেণ্ড এজনি আছে বুজিছা।
হম হম?
মানে মোক মানে কলেজৰ দিনত মানে মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে।
হয় হয়।
এই কলেজৰ আজিৰ পৰা বহুত আগত আৰু দহ বছৰ মান আগত। এই তেতিয়া মানে ব্ৰেকআপ হোৱা মানে আজিলৈকে মোৰ নায়েই। মানে তেতিয়াৰ পৰা মানে এপচ পোৱা নাই কাকো আৰু।
সেইটো হয় বাৰু কলেজ লভ চোৱাৰ পিছত এবাৰ ভাল পোৱাৰ পিছত গৈ পেলাই পটককৈ চবকে তেনেকে ভাল পাব নোৱাৰে টো।
উম সেইটোৱে সেইটোৱে মানে তেতিয়াও মানে মোই এইবিলাক মানে ইমান মানে মন চন নোযোৱা হ'ল আৰু। সেই তেতিয়াই লাষ্ট আৰু কলেজত তেতিয়া আজিৰপৰা দহ বছৰমান আগত। এয়া লাছ্ত আৰু। সেইকাৰণে মানে চাওঁ কি হয় এতিয়া মাহতো চাই আছে বাৰু। এ কি হৈ গ'ল এতিয়া।
অ' সেইটোও হয়।
হা হা?
সেইটোও হয়।
অ', সেইটোৱে বৰষুণৰ ভইচটো বেছিকৈ আহিছে নেকি বাৰু?
নাই নাই ঠিকে আছে, বৰষুণে ফেনৰ ভইচ বা?
নাই এইটো বৰষুণ, বৰষুণ ফেনটো বহুত ওপৰত আছে। অ' ইয়াত হেবি বৰষুণ ইয়াত।
অ' আমাৰ এইচাইদে নাই বাৰু ৰ'দ ৰ'দ বোলে চৰি কি কয় ন মানে এনে নৰ্মেল আছে, আৰু নৰ্মেল হয়। হা হা?
নৰ্মেল আৰু।
হয় এনে নৰ্মল হিউমিদ তাইপ ৱেডাৰটো। কিবা গৰম গৰম টাইপৰ মানে তেনেকা কি কলে?
আকাশত এতিয়া তৰা আছে নাই?
উম, আকাশতটো তৰাটো আছে, আছেই। এই তৰা গন্তি কৰিলে আৰু হৈছে আৰু।
অ', তৰা আছে যদি বৰষুণ নিদিয়ে দিয়া আজি তোমাৰ লগৰ তাত।
তৰা থাকিলে।